কি খবৰ?
ভালে ভালে তোমাৰ?
মোৰো চলি আছে আৰু ভালেই। তোমালোকৰ ঘৰত মই আছো এনে।
অ' মোৰ ঘৰতে এবাৰ আছিলো। ঘৰতে বিচনাতে মানে এনেই পৰি আছিলো ৰ'বা কাম চাম নাই।
আচ্ছা এনে খবৰ চবৰ চবৰে ভালে ঘৰত?
ভালে ভালেই। তোমালোকৰ?
মা দেউতা ভণ্টি চব ঠিকে আছে?
উম উম।
উম আমাৰো ভালেই বাৰু চলি আছে আৰু।
বাকি এতিয়া কিবা খালানে নাই?
মই অ', ৰাতিপুৱা খালো, এতিয়া দুপৰীয়া খাম আৰু। আৰু এক দু ঘণ্টা পিছত। তুমি খালা নে নাই ৰাতিপুৱা খানা?
ৰাতিপুৱা খালো ভাত খালো।
ভাত খালা ন'?
উম, চাহ ফাৰ্ষ্ট চাহ খালো তাৰ পাছত তোমাৰ ভাত খালো এতিয়া অলপ পিছত খাম আৰু।
অ', আচ্ছা। আচ্ছা, আচ্ছা, ভালেই দিয়া। বাকী, পঢ়া-শুনা চব ভালে চলি আছে?
পঢ়া-শুনা ঠিকেইে, ৰ'বা পঢ়া-শুনাটো মানে মই তোমাৰ সৰুতে ঠিকেই আছিলোঁ। এতিয়া দুইবছৰ মান হৈছে, মানে অলপ পঢ়াটো বেয়া হৈ গ'ল। আগতকে, অ'। নাজানো কিয় বেয়া হৈছে। এইটো মানে, এটা ডাঙৰ এটা হয়, নেকি কাৰণটো, কাৰণটো এতিয়া মই এটা কাৰণ মই বিচাৰি পাইছোঁ মই।
উম, তুমি কি কাৰণ বাৰু?
এই মোবাইল ফোনটোৰ কাৰণে হ'ব নেকি!
অ', বুজিছো, বুজিছো। আজিকালিতো বেছিভাগ ল'ৰা-ছোৱালী মোবাইল ফোনেৰে
অ', মো-মোৰে বুলি নহয়, এই মোবাইল ফোনটো মানে অহা পা মানে এই চব মানে পঢ়াটো বৰবাদ হৈ গৈছে আৰু।
মাথা মগজ বেলেগ পিনে গুচি যায়টো, পোৱালিয়ে বেছি বেছি পঢ়াত-পঢ়াত ধ্যান নিদিয়ে।
আ, পাঁচ মিনিট পঢ়িলে দহ মিনিট মোবাইল, মোবাইলটো তেনেকে।
উম, সেইটোতো বহুত বেয়া কথা হৈছে।
তাকে এইতিয়া, এতিয়া মোবাইল মানে আমাৰ বাইদেউ-বাইদেউহঁতে মোবাইলত মানে তোমাৰ এয়া ঘৰৰ কাম কৰিব দিয়ে মানে, তোমাৰ ধৰি লোৱা এনেকা ধৰি কিবা এই এ, এই স্কুলৰে কিবা কাম ধৰিলোৱা।
অ', স্কুলত, স্কুলত কাম দিয়েহ টো অলপ।
তাৰপিছত তোমাৰ আৰু ধৰি লোৱা তোমাৰ হেৰি উম মানে কিবা, এই কিতাপৰ বিষয়ে কিবা। মানে তোমাৰ কাম-চাম কৰিব দিয়ে।
পঢ়িব লাগে আজাকালি ইউটিউব-চিউটিউবত পঢ়িব লাগে ন '
অ', এই ইউটিউবৰ পৰা মানে বহুতখিনি শিকিব পাৰি। দিছে কিন্তু এতিয়া এতিয়া তোমাৰো মোবাইলটোতো ভাল বেয়া দুয়োটাই আছে হয় নে নহয়?
দুটাই আছে অ', তুমি ভালকে ভাল বস্তু বস্তু চালে তুমি ভাল বস্তু শিকিব পাৰিবা, যদি বেয়া বস্তু এনেই চাই সময় নষ্ট কৰি থাকা, সময় গুচি যাব। একো লাভ নহ'ব।
এই ইনষ্টাগ্ৰাম, এই হোৱাটছআপ, এই এপবিলাকে ন' মোক হিট দিয়ে। অ', মোৰ বৰ মানে কিবা মই এই এপ দুটা, এই দুটা থকাৰ পৰা মানে মোৰ মানে মোৰ ইমান পঢ়াত মানে মনতটো ন'বহে, এই
আৰে, এইবিলাক বস্তু বহুত বেয়া বস্তু, তুমি এইবিলাক চলাব নালাগে ন'!
অ', সেই সেয়া চাই-চাই সেয়া চাই- চাই- চাই থাকিলে চাই থাকিলে তোমাৰ, দেৰ দুইঘণ্টা কেতিয়া গৈছে গমেই নাপায়। একঘণ্টাটো এনেই গুচি যায় চাই থাকিলে।
এইটো চবৰ লগতে হয়।
অঁ, আকৌ তোমাৰ মানে যিমান চাই থাকিবা তিমান মনটো চাব চাবলৈ মন কৰি থাকিব।
উম, এটা চাই লোৱা পাছত তাৰপাছত নেক্সটটো চাব মন যায় আকৌ চাব মন যায়।
অঁ, -
তেনেকে থাকে ক।
আজিকালিটো তুমি জানাই এই ল'ৰা-ছোৱালী কথাবিলাক। এই এইবিলাক-এইবিলাক পালাত গ'লেই আওঁ।
সেইবিলাক অলপ বেয়া কথা কিন্তু - যিমান কম বিচাৰে সিমানে কম চাব লাগে ক।
উম, এইবিলাক পালাতো মই এতিয়ালেকে পৰাই নাই বাৰু। তেওঁ ফোনটো মানে চাই, চাই- ফোনটোৰ ওপৰতে মানে মনটো বেছি বহি যায়। তে এতিয়া-
ফোনটো মানে তুমি- কাম কৰিবা এইবাৰ যে তুমি যিমান আছে ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাক তুমি সব ডিলিট কৰি দিবা আৰু- ভাপ ফোনটো অলপ চোৱা কমাবা তেতিয়াহে তোমাৰ- পঢ়া শুনাত মন লাগিব বা ভাল মাৰ্ক্স আহিব, ভাল- বুজিব পাৰিব।
সেইটোৱেতো, মই এইটো, সেইটা, এইটো নিজে ঠিক কৰিব লাগিব, নহ'লে আৰু দিগদাৰ হ'ব। ত ধৰি লোৱা মোৰ আগৰ তোমাৰ মোৰ- তোমাৰ নম্বৰ আহে তোমাৰ সত্তৰ, আশী, পঁচাশী।
অঁ, অঁ।
এতিয়া মোৰ নম্বৰ আহিছে তোমাৰ পঞ্চাশ মানে সাত। ঠিৰ মানে মই নাপাওঁৱেই মানে মই পঞ্চাশ, চল্লিশ।
সবতো মোবাইলৰ কাৰনে হৈছে এইবিলাক।
এই মোৰ ঘৰতো কয় মানে ঘৰ মানে মই পুঢ়ো পু- পঢ়িম বুলি লওঁ মানে পঢ়া এটা মানে ফোনটোৰ ওচৰত থাকেই মানে অলপ পঢ়িলোঁ আকৌ- ফোন চালো, কেতিয়াবা কিন্তু পঢ়া নহয়গৈ ফোনটো চাই চাই গুচি গৈ তেনেকে।
বুজিছো, বুজিছো, এইবিলাক- তো সেইকাৰণে কৈছো মই তুমি এইবিলাক সব ডিলিট কৰা, মোবাইলটো অলপ দিনৰ কাৰণে- চাইদত থৈ দিয়া, নহলে পঢ়িবলৈ বহুত অশান্তি হব তোমাৰ। পঢ়িব নোৱাৰিবা, পৰীক্ষাও বেয়া হ'ব।
অঁ, পৰীক্ষাটো বেয়া হৈছে। মোৰ আগতে ইমান ধুনীয়া নম্বৰ পাওঁ মই।
এতিয়া তুমি লাহে লাহে ডাঙৰ ক্লাছ গৈ আছা।
উম।
পৰীক্ষা বেয়া হলেতো বেয়া কথা হ'ব ন।
এ আমাৰ আগৰ দিন বোৰে ভাল আছিল। সৰু কালত ইমান ধুনীয়া মোবাইল ফোন নাছিলে, অঁ। মোবাইল ফোন নাই, কিবা কথা জানে সব-
ডাম্বেল ডাল আছিলে না হাতত?
অঁ। মাঁ- মাঁ মাঁতে কাৰবাৰৈ ফোন মাৰি ই ঘৰত আছে নে নাই সেইয়াই কথা আৰু পিছত- এই মইও যেতিয়া মোবাইলটো মানে মই চলোৱা হৈছো মানে মোৰ দিগদাৰ হৈ গ'ল পাই।
উম, বস্তুটো বেছিভাগৰ আজি কালি এনেকা লেট। থা হৈছে যে মানুহে বেছি মোবাইল চলাই চলোৱাল- লাগিছে। সেইকাৰনে নিজৰ কাম চাম সব পাহৰি গৈছে, সব বাদ দিছে।
মোবাইলটো দৰকাৰ হয়ও বাৰু কাৰণ তুমি স্কুলৰ কাম তাতে তুমি তাতে দিয়ে ন মানে কিবা লিখিবলৈ মানে মে বাহিৰ এই মানে এই ফটো মাৰি তোমাৰ এই হোৱাটছ্আপ হোৱাটছ্আপ বোলা এই এপ তাৰপিছত তাত দি দিয়ে মানে ফটোটো লিখিব লাগে এতিয়া
সেইখিনি কাম কৰিলে ভাল আৰু সেইখিনি কাম কৰি আকৌ কিবা বেলেগ মই চাইও থাকো এ বেছি মানে চাবলৈ মন গৈ থাকে উম
যি কাম দিছে সেইটো কৰি থৈ দিলেতো কথা বেলেগ ন
তাকেই
যে তুমি পঢ়া শুনা এৰি পেলাই যদি জি তি চাই থাকিবা তো তোমাৰে লোকচান হ'ব ন
উম
হেটোৱে কৰা তুমি সব ডিলিট চিলিট কৰা ভালকে পঢ়াত মন দিয়া তেতিয়াহে ভাল মাৰ্ক্স আহিব মা দেউতাও ভাল পাব তেতিয়া এতিয়াতো বেয়া মাৰ্ক্স আহিলেতো কোনো ভাল নাপাব ন ঘৰত
তাকেইতো নম্বৰ ভাল হলেহে ভালকৈ স্কুলতো ভালকৈ মানে হেৰি কৰিব কৰিব বাইদহঁতে।
ইমান পইচা লগাই পঢ়াই আছো ল'ৰা ছোৱালীক কিন্তু ল'ৰা ছোৱালী ভাল- নম্বৰ আনা নাই তো বেয়া লাগে ন' মা দেউতাকো।
উম সেইটো হয় বাৰু তুমি কোৱাটো।
সেইটো সেইটো কথা, মোবাইল চোবাইল সি আৰু এনেও। এবাৰ ভালকে পঢ়ি চঢ়ি ল'লে ভাল চাকৰি পাই গলে মোবাইল চোবাইল টো এনেই চলাই থাকিব পাৰিবা জিন্দেগী। চলাই থাকিব পাৰিবা।
উম মই মেট্ৰিক দিয়াৰ পিছতটো বাৰু ভাল ৰিজাল্ট কৰিলেটো মোকটো দিবই ন' নিজৰ মোবাইল এটা।
ভাল এতিয়া মোবাইল চোবাইল নিদিলে। ভালকে এতিয়া ভালকে নপঢ়িলে তোমাৰে কোন? আছে আছে অ' হেটোয়ে আৰু।
হেল্ল'।
অ' কোৱা।
অ' সকলো আহিছিল নেকি?
অ' কোনোবা আহিছে ওচৰৰে।
এতিয়া পঢ়া ঠিক কৰিবই লাগিব নহ'লে ফোনটো মানে এৰিবই লাগিব নহলে গ'লো আৰু।
হেটোয়ে আৰু। অ' লাহে লাহে এৰা আৰু নহলে নহ'ব এনে কাম নচলিব।
মানে মোৰ ফোনটো পঢ়া টাইমত মানে মানে লগত ল'ব নহ'ব মানে ক'ৰবাত থৈ দিব লাগিব। আৰু তোমাৰ ধৰি লোৱা মানে এ ফোনটো মানে মই এনেকা সময়ত ল'ব যে যাম মানে তোমাৰ এই মানে ক্লু
যেতিয়া একেবাৰে পঢ়া চঢ়া শেষ হ'ল বা অলপ টাইমৰ কাৰণে চাই ললা তেতিয়া বেলেগ কথা। কিন্তু কিন্তু পঢ়াৰ টাইমতে একেবাৰে দূৰে ৰাখিব লাগিব তেনে কথা। কাৰণ পঢ়া টাইমত তুমি যদি মোবাইল চোবাইল টিপিবা তোমাৰ- লোকচান হ'ব ন' সেইটোৱে কথা আৰু এনেই তুমি তাতে ভাল বস্তু চাব পাৰা তোমাৰ ওপৰত কথা আৰু কি ছোৱা, যদি তুমি মোবাইলতো পঢ়া তেতিয়াহলে তোমাৰে কাম দিব হয় নে নহয় আজিকালিতো পঢ়া ঢেৰ অপচন আছে ন' তুমি ইউটিউবতো পঢ়িব পাৰা ধুনীয়াকে
ইউটিউবতটো বহুত খিনি পাই যায় এতিয়া
খিনিয়ে পাই যায় সেইটোৱে কথা কিন্তু তুমি আকো ইউটিউব এৰি পেলাই যদি তুমি বেলেগ ভিডিঅ' চোৱা পঢ়াৰ কথা এৰি পেলাই বেলেগ কিবা কিবি চাই থাকা তেতিয়াতো লাভ নহব, পঢ়া টাইমত পঢ়া আৰু তেনেকুৱা
তাকে
এইবিলাক বস্তু নিজে কন্ট্ৰল কৰিব লাগিব আৰু
অ' এইটোয়ে মোবাইলটো নেৰিলে মোৰ প মেট্ৰিক পৰীক্ষা গল আৰু যি দেখিছো মই
মেট্ৰিক পৰীক্ষা বেয়া হৈ যাব এনেকা হলে আৰু বেয়া হলেটো জানাই কিমান দিগদাৰ হ'ব
অ' মই আশা কৰি আছিলো পাঁচটা চাৰিটাত লেটাৰ অনা
আৰে কষ্ট কষ্ট কৰিলে আৰামচে আহি যাব তোমাৰ, মইতো চাই আহি আছো ন তোমাক ইমান বছৰৰ পৰা, তুমি অলপমান কষ্ট কৰিলে ধুনীয়াকে পাৰিবা কিন্তু সেইটোৱে কথা আৰু যদি
তোমাৰ নাম্বাৰ আগে আশী পয় পসত্তৰ সত্তৰ থাকে ন' এতিয়া নাম্বাৰ নুঠাই হলেগে
উম, বুইছো বুইছো
এ এই ক্লাছ নাইন ক্লাছ তোমাৰ এই নৱম শ্ৰেণীৰ পিছত মানে এতিয়া ত মই অষ্টম শ্ৰেণীত পঢ়ি আছোঁ ন ৱম শ্ৰেণীৰ পৰা পোৰা লাগিব লাগিব কাৰণ নৱম শ্ৰেণী আৰু দশম শ্ৰেণীটো মানে তোমাৰ মেইন হয় ন
নহ'লে নহ'ব
ধন্যবাদ অষ্টম মানে অষ্টম শ্ৰেণীৰ বাবেটো অলপমান ঠিকেই থাকে অলপ
উম
এতিয়া নৱমৰ পৰা তোমাৰ চৰকাৰী স্কুলে হওঁক বা তোমাৰ ধৰি লক প্ৰাইভেড স্কুলে হওঁক চবতে একেই হৈ যাই ন বস্তুটো সেইকাৰণে
সেইটো কথা হৈছে যে এতিয়া দুবছৰ আছে তুমি ভালকে নিজৰ ওপৰতে মন দিয়া এইবিলাক বাদ দিয়া পঢ়াটো অকল ধ্যান দিয়া তেতিয়া হৈ যাব একো দিগদাৰ নাই ইমান
ইতিয়াৰ পৰা কৰিলোঁ আহি যাব ন এতিয়াওঁ
ধুনীয়া কে আহি যাব একো দিগদাৰ নাই তুমি খালি নিজে হেৰিত কন্ট্ৰল কৰিব লাগিব অলপমান
ফোনটো মানে বাদ দিব লাগিব
অ ফোনটো বাদ দি অলপমান পঢ়াত ধ্যান দিয়া সেনেকা মানে নিজৰ প্ৰতিধ্যান দিব লাগিব নহ'লে আৰু তোমাৰে লোকচান হব চবপিনৰ পৰা হয় নে নহয়
এইটো বাৰু লোকচানটো মোৰে হ'ব কাৰণ পঢ়িবতো মইএ লাগিব আৰু পৰীক্ষাতটো মই নিজেই লিখিব লাগিব
লিখিব লাগে মা দেউতাটো নিলিখে ন মই লিখিম হয় নে নহয় নয়
এইটো নলহখিনি তাক গ'লে মল এইখিনিয়ে নহয়,
আৰু মা দেউতাই ইমান কষ্ট কৰি পঢ়াই আছে ইমান পইচা তোমাৰ প, পঢ়াত দি আছে তেওঁ প পইচা খিনি এনে থৰে না যাব দিব পাৰিবা।
সেইটো হয়।
সেইটো কথা।
বাকী এতিয়া কত আৰু এই ঘৰতে আহিলা ন তুমি?
মই ঘৰতে আছিলোঁ অ,
অ কলো যোৱা নাই আজি?
আজি নাই যোৱা তোমাৰ এই সন্ধিয়া এপাক এইফ টাউনৰ ফালে যাব লাগে।
আজি আজি কত তোমাৰ, আজি তোমাৰ শাওণ মাহৰ তোমাৰ এই প্ৰথম সোমবাৰ সোমবাৰ নহয় আজি।
গৈছিলোঁ ৰাতিপুৱা তোমাৰ হেৰি মন্দিৰ গলোঁ আহিলোঁ।
আজি শিৱ শিৱ বাবা আজি আৰু মেইন আৰু,
অ আজি পাচতা আছে আৰু
উম
শিৱ বাবাৰ পূজা। এতিয়া চলিব আপোনাৰ বিশ পঁচিছা দিনতকে বেছি চলে।
অ এইবাৰ তোমাৰ পাঁচটা সোমবাৰ পৰিছে বোলে।
পাঁচটা সোমবাৰ পঢ়িছে ন অ অ অ গৈছোঁ।
নাই তোমাৰ একমাহ পাৰ হৈ যাব ধৰি লোৱা।
অ পাৰ হব। বাকী স্কুল যোৱা চিচকুল যোৱা নে?
উম
বিদ্যালয় যোৱানে নাই?
বিদ্যালয় আজি আজি নগঁলো বাৰু।
আজি যোৱা নাই এনেইতো যোৱা।
এনেই যাওঁ যাওঁ।
উম যোৱা ভালে। এতিয়া যাব লাগিব অলপমান তাৰ পিছত কষ্ট কৰিব লাগিব কাৰণ এইটোয়ে এতিয়া সময় ন। এতিয়া কষ্ট কৰিলে তুমি পিছৰ কাৰণে দিগদাৰ নহব ইমান।
সদায় গলেহে হ'ব এনেই নহয় তোমাৰ লিখিব নোৱাৰিম বা তাতো বহুত হোমৱৰ্ক দিয়ে ন কামবিলাক দিয়ে।
অ
এদিন নগ'লে মানে বহুত ক্ষতি হৈ যায়।
উম বুজিছো, ঠিক আছে দিয়া ন।